কি কৰি আছা?
এনেই আছিলোঁ। তুমি?
এনে আছোঁ বা।
হয় নেকি, খবৰ
বিজি আছিলা নি, অ' ভাল। বিজি আছিলা নেকি?
নাই নাই নাছিলোঁ বিজি। কিবা আছিলে নেকি?
আজি আমি নদী সংগ্ৰহণৰ বিষয়ে আলোচনা কৰোঁ নেকি অলপমান।
হ, একদম ভাল আলোচনা কৰিব ওলাইছাচোন, কোৱাচোন।
নদী আমাৰ জীৱনৰ এক অমূল্যয় সম্পদ। পানী কৃষি, মীন পালন, যাতায়াত আদি বহুত ক্ষেত
বা অপৰিসীম।
হয়, তুমি একদম ঠিক কৈছা মানে নদীয়ে আমাৰ মানে কি কয় নদীৰ আমাৰ মানে কি, নদী আমাৰ সচাকে বহুত নদী বা নদীৰ বা পানী নহ'লে আমি মানে জীয়াই থাকিব নোৱাৰো কিন্তু আজিকালি এটা কথা মানে আজিকালি মানে নদীৰ প্ৰদূ্ষণটো ইমান হৈ গৈছে যে তোমাৰ মানে কি জানা, তোমাৰ আজিকালি নদীবিলাকক চ তে জাবৰ চাবৰ পেলাই দে যাৰ কাৰণে আমাৰ মানে নদীবিলাক দূষিত হয়। হয় নে নহয় কোৱাচোন?
অ' ঠিকেই কৈছা আৰু তাৰপিছত নদী প্ৰদূষণ এতিয়া এক ডাঙৰ সমস্যা মানে নদী প্ৰদূষণত বহুত ডাঙৰ, বহুত ডাঙৰ সমস্যা তাত কিমান প্ৰদূৰষণ কৰে, আমাৰ নদীখন প্ৰদূষণ কৰিব নালাগে কাৰণ কল কাৰখাৰ বৰ্জ প্লাষ্টিক নল নৰ্দমাৰ পানী আদি ন নদী পেলোৱা নদীতে পেলোৱা হয়, মানে এইবিলাক নদীতে পেলাই চব। কল কাৰখাৰ যিমান লেতেৰা বস্তু আছে।
হয়, তুমি একদম ঠিক কৈছা চাবা আজিকালি কাৰখানাৰ পৰা ওলোৱা ধোৱাবিলাক। তোমাৰ মানে নদীত যায় কিনে পৰে ন। এই ফেক্টৰীবিলাকৰ মানে ধোঁৱাবিলাক যায় কিনে নদীত অ' পৰি যায় যাৰ কাৰণে মানে দূষিত হৈ যায় পানীবিলাক। আৰু যাৰ কাৰণে মানে তোমাৰ জীৱ জন্তুৰো মৃত্যু হৈ যায়। কাৰণ তেওঁলোক মানে জীৱ জন্তু সেইবিলাকে পানী খাই ন। যাৰ কাৰণে মাছবিলাকৰ মৃত্যু হৈ যায় বা বহুত ধৰণৰ জীৱ জন্তুবিলাকৰ মানে মৃত্যু হৈ যায়।
ঠিকে কৈছা, ইয়াৰ ফলত মানে নদীৰ প্ৰদূষণ প্ৰদূষিত হয় তাৰপিছত মাছ মাছ, কাছ, ডলফিন আদি জলজ প্ৰাণীৰ জীৱন বিপদত পৰে মানে জলজ প্ৰাণীবিলাক প্ৰাণীৰ জীৱন বিপদত কৰে মৰে সেইবিলাক পানীৰ কাৰণে।
হয়, একদম ঠিকে কৈছা তুমি আজিকালি তুমি এতিয়া নিজে চাবা হা। কি কয় তোমাৰ আজিকালি মানে মানুহবিলাকে প্লাষ্টিক গিলাক য'তে ত'তে পেলাই দিয়ে। বা মানে প্লাষ্টিকবিলাক আমি ঘৰত ভালকে পুতি থব লাগে বা এ কৰি থাকিব লাগে কিন্তু নাই। যিবিলাক মানুহবিলাকে য'তে ত'তে জাবৰ জোথৰ পেলাই দিয়ে বা মানে প্লাষ্টিকবিলাক পেলাই দিয়ে। মানে বহুত ঢেৰ আছে কাৰণ পানী কি কয় সংৰক্ষণ হোৱাটো আৰু।
অ', ঠিকেই কৈছা, নদীৰ এতিয়া নদীৰ চাবা নদীৰ পাৰৰ গছ গছনি কটা বালি চোৰা খনন আৰু অবৈধ দলেও নদীৰ ক্ষয় কৰে মানে ক্ষতি কৰে। ধৰি লওঁক নদীৰ কাষৰ যে গছ গছনিবিলাক কাট টে সেইবিলাক কাটিলে নদী বহুত ক্ষয় হয় নদীত বহুত লেতেৰা হয় প্ৰদূষিত হয়।
হয়, একদম ঠিকে কৈছা, সেইকাৰণে আমি মানে কি কয় এ প্লাষ্টিকবিলাক ভালকে থব লাগে মানে য'তে ত'তে পেলাব নালাগে। বিশেষকে আমি মানে আৰু ধোৱা চাবা ব-ব-বনাঞ্চল ধ্বংস হোৱাৰ কাৰণেও আমাৰ পানী প্ৰদূষিত হৈছে৷ কাৰণ মানে আমি যিমান পাৰো আমি গছ ৰুব লাগে। মানে গছটো কাটিবই নালাগে।
অ', ঠিকে প্ৰথম মানে নদী সংৰক্ষণ বাবে আমি বহুত মানে সাৱধানতা ল'ব লাগে এতিয়া স্কুল কলেজ আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে সচেতন বৃদ্ধি কৰিব পাৰি। মানে স্কুল কলেজৰ সমাজ মানে বহুত এ সামাজিক বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আমি মানে সেইখিনি প্ৰকাশ কৰিব লাগে যে নদীৰ প্ৰদূষণ প্ৰদূষিত কৰিব নালাগে।
হয়, একদম ঠিক কৈছা আৰু তুমি কিবা ক'ব খুজিবা নে পা মানে অ', কি কয় পানী সংৰক্ষণৰ বিষয়ে নদী সংৰক্ষণৰ বিষয়ে?
অ', নদী সংৰক্ষণ মানে আমি নদী সংৰক্ষণৰ মানে আমি কল কাৰখানাৰ লেতেৰা বৈ জাবৰ জোথৰ নলা নৰ্দমা এইবিলাক ইত্যাদি নদীত পেলাব নালাগে। যি নদীখন নহ'লে আমি মানে থাকিব নোৱাৰি ন। তোমাৰ নদী মানে পানী নহ'লে আমি থাক থাকিবই নোৱাৰোঁ জীয়াই পানী আমাৰ মানে শৰীৰৰ মূল
অ একদম ঠিকে হৈছে, এতিয়া চাবা বা ধান, মাহ বা শাক পাচি সকলো বাবে পানী লাগে আৰু পানী নহ'লে খাদ্যয়ই নহ'ব। এইটো হয় নে নহয় তুমি নিজে কোৱাচোন?
অ' হয় এতিয়া কৃষি, মীন পালন আৰু পৰ্যন্ত উদ্যোগ নদীৰ ওপৰত বহু সংখ্যক আহ নিৰ্ভৰশীল মানে কৃষি ধৰ কৃষি উদ্যোগসকলে নদীৰ ওপৰতে নিৰ্ভৰ কৰে। তাৰ পৰা যদি প্ৰদূষিত হয় তেতিয়া খেতিও বেয়া হ'ব।
একদম ঠিক কৈছে আৰু আজিকালি তুমি চাবা গছ-গছনিয়ে বা বৰষুণ বা আনে বা মাটিৰ তলত পানী ধৰি ৰাখে আৰু এজোপা গছ কাটি দিলে মানে দহজোপা ৰুব লাগে হয়নে নহয় তুমি নিজে কোৱা? আৰু আজিকালি চাবা দি নদী, বিলত বা জাবৰ- জথোৰ প্লাষ্টিক পেলাব নালাগে আৰু দ্বীপৰ বিলৰ ওপৰতো বিলৰ দৰে জলাশয় বচাব লাগে
হয় আৰু তোমাৰ চাবা যোৱা মানে হেৰি ন নদীৰ পাৰত অধিক গছ ৰোপণ কৰিলে বহুত সমস্যাৰ সমাধান হ'ব পাৰে মানে নদীৰ ফ নদীৰ পাৰত অধিক গছ ৰুপন কৰিব লাগে আমি যিমান পাৰো গছ ৰুপন কৰিব লাগে, কেতিয়াও কা কাটিব নালাগে। গছবিলাক এতিয়া তোমাৰ দীঘলী পুখুৰীৰে গছবিলাক কাটি পেলাইছে তাৰ ফলত নদী তোৰ কিমান ক্ষতি হৈছে।
হয় তাৰ ফলত তোমাৰ নদীতো ক্ষতি হৈছে হৈছে জীৱ জন্তুৰো কিমান ক্ষতি হৈছে তুমি নিজে ভাবাচোন। তেওঁলোকৰ বা ইমান ক্ষতি হৈছে তেওঁলোকৰ, ইমান মিৃত্যু হৈছে। সিহঁতৰ আৰু
মাছমৰীয়া সকলৰ জীৱিকাও সুৰক্ষিত হয় নদীৰ যদি প্ৰদূষণ নকৰে।
এতিয়া চাবা এতিয়া ব্ৰহ্মপুত্ৰ নদী আমাৰ ইমান ডাঙৰ নদী হয়নে, এতিয়া তাতেই ইমান মানুহ বিলাকে ইমান জাবৰ-জোথৰ পেলাই ইমান মানে ইমান বেয়া কৰি দিছে পেলাই পিনে।
নদীৰ এনেই পৰিস্থিতিত নদীৰ সংৰক্ষণ অধিক প্ৰয়োজন হৈ পৰিছে মানে এনেকুৱা পৰিছিল নদীৰ সংৰক্ষণ অধিক প্ৰয়োজন মানে আমি প্ৰয়োজন আমি মানে নদীখন চাফা কৰাটো দৰকাৰ বা তোমাৰ ওচৰত যদি বহুত লেতে লেতেৰা নদী এখন আছে, কাষৰ যিমান জাবৰ জোথ থৰ আছে আমি গুচাব লাগে নদীখন সংৰক্ষণ কৰি ৰাখিব লাগে আমি।
ফাইদা চাবা চৰকাৰে আমাক মানে বহুত এ কি কয় বহুত ভূমিকাই কৰিছে মানে বহুত বৃদ্ধি কৰিছে কিন্তু আমি চৰকাৰৰ কথাও শুনিব লাগিব বা আইন চৰকাৰৰ আইনো শুনিব লাগিব। কেৱল চৰকাৰে কৰিলে নহ'ব আমি চৰকাৰৰ কথা শুনিব লাগিব বা সমাজ বিলাকো কৰিব লাগিব।
সেইটোও হয় আৰু চাবা এতিয়া নদীসমূহ উচ্চ থাকিলেহে আমাৰ কৃষকসকলেও যথেষ্ট পানী লাভ কৰিব নদী সমৰি যদি মানে প্ৰদূষিত হৈ থাকে কৃষকসকলে কেনেকৈ তেখেতসকলৰ কাম-কাজ কৰিলোঁ বা কেনে কেনেকৈ পানী দিব সু মানে ভ চাফা পানী
হয় একদম ঠিকে কৈছা, আমি মানে এইটোয়ে যে কব খুজিছো যে মানে আমি য'তে ত'তে মানে প্লাষ্টিকবোৰ পেলাব নালাগে আৰু, সেইটোৱে আৰু। যাৰ কাৰণে মানে আমাৰ পানী সংৰক্ষণ হব বা নদীৰ সংৰক্ষণ হব। আৰু তুমি নিজে চোৱা আজিকালি কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবিলাক বা মানে এনেকুৱা আৰু তোমাৰ এই কি কয় গাড়ীৰ পৰা ওলোৱা ধুৱা বিলাক কতো মানে এই হয় ন, তাৰ কাৰণে নদী বিলাক বা পানী খোৱা এই তাত উঠি যায় বা এইটোৰ কাৰণে আমাৰ মানে মেলেৰিয়া, জ্বৰ বা ডায়েৰিয়া এনেকুৱা বহুত তোৰ ইমান বেমাৰ হয় ন।
আৰু চাবা আমাৰ নদীখন কেনে নদীখন আমাৰ মানে মাতৃৰ দৰে ইয়াক আমি পানী ইয়াত ই আমাৰ পানী খাদ্য আৰু জীৱন দিয়ে। মানে, ই আমাক পানী খাদ্য খাদ্য বনাবৰ কাৰণেওতটো পানী লাগে। ই আমাৰ সকলোখিনি যো যোগান ধৰে, নদীখনো আমাৰ মাটিৰ দৰেই ক'লে।
হয়, একদম ঠিকেই কৈছা তুমি আৰু এতিয়া চাবা। অ' কি কয় ক'ল-কাৰখানা পৰা মানে বহুতো বিষাক্ত পানী বা ৰাসায়নিক পদাৰ্থ পোনপতিয়াকে নদী পেলোৱা ফলত পানী বিষাত ক্ত হৈ পৰে।
আৰু তোমাৰ মানে বুজিছ, জলবায়ু পৰিৱৰ্তনৰ ফলত নদীৰ বহুত প্ৰভাৱ পৰিছে জলবায়ু পৰিৱৰ্তনত। মানে, বহুত খিনি নদ
আদি চৰ-চৰকাৰৰ বহুত প্ৰচেষ্টা আছে, যেনেকে তেওঁলোকে মানে বিভিন্ন নদী সুৰক্ষিত কৰিবলে। চৰকাৰৰ ফাল পৰা ৰাষ্ট্ৰী নদী সংৰক্ষণ পৰিকল্পনাৰ দৰে। পথ বহন গ্ৰহণ কৰিছে, নদীৰ ওপৰত সকলো মানে দখল উচ্ছেদ কৰি ইয়াক সংগ্ৰহ কৰ সময় আহ্বান কৰিছিলো, চৰকাৰে বহুত মানে কি কম মানে, বহুত সংৰক্ষণ কৰিছে পানীয়ে এইটো কাৰণে। তেওঁক মানে বহুত মানে প্ৰচেষ্টা কৰিছে বা আমাক সুৰক্ষিত মানে পানী সুৰক্ষিত কৰিবৰ কাৰণে বহুত আইনে কৰিছে কিন্তু আজিকালি মানুহ বিলাকে কথা নুশুনে যে সেইটোয়ে কথা হ'ল।
সেইটোৱে এতিয়া‌ আমি আজি নদী সংৰক্ষণ নকৰো ভাবি, আমি যদি আজি নদী সংৰক্ষণ নক ভৱিষ্যত প্ৰজন্মে এই মূল্য দিব নোৱাৰে, মূল্য দিব লাগিব।
হয়, একদম ঠিকে কৈছা। তুমি কি‌ কবা, নলা-নৰ্মদাৰ পা অপৰিষ্কাৰ পানী আৰু প্লাষ্টিকৰ আৱৰ্জন নদীত মিহলি হয়। যাৰ কাৰণে আমাৰ মানে নদী সংৰক্ষন হয় বা নদীৰ স্বাভাৱিক গত সলনি কৰি। বিভিন্ন স্বাস্থ্য মানে আন্তঃগাথনি নিৰ্মাণ কৰে। সেইটো কাৰণে আমাৰ মানে নদী ওপৰ নদী সংৰক্ষণৰ হয় আৰু।
ঠিকেই হৈছে, এতিয়া আমি মানে এই সচে একদম‌ হয়ে, পদক্ষেপ লোৱাটো অধি অতি দৰকাৰী।
হয়, একদম তুমি ঠিকে কৰিছা আৰু। আপুনি আমি এনেকুৱা যে, এহ কি কয় অ' মানে কৃষি কাৰ্য উদ্যোগ বা জলবিদ্যুৎ উৎপাদনৰ মুখ্য ভূমিকা পালন কৰিছে বাট ক'ত দুপা তোমাৰ মায়ে নদী সমুহ অজম্ন জলপ্ৰাণী আৰু উদ্ভিদ বসস্তিৰ দ্বাৰা জৈৱিক মানে ব সেইতু বত থাকে আৰু নদী সংৰক্ষণটো মানে আমাৰ কি কয়, জীৱ বিলাকৰ কাৰণেও এটা বাহ কৰা এইটো হয় ন'। উৱা চোৱা ইটা যদি পানীয়ে যদি নহয়, মাছ বিলাকে ক'ত বাস কৰিব? তেওঁলোকে মানে সিহঁতে কেনেকুৱা জীয়াই থাকিব। তুমি নিজে ভাবাচোন?
তাকেই, এতিয়া মানে আমি আৰু কি আ-আশা কৰোঁ সকলোৱে সকলোৱে নদী সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়ি আহিব।
হয়, হয়।
অ' ধন্যবাদ, আজি নদী সংৰক্ষণৰ বিষয়ে আলোচনা কৰি বহু কথা জানিবলৈ পালোঁ।
ধন্যবাদ।